হেল্ল-' ক-
কি কৰি আ
এনে আছো গা- চা ধুই আহি পেলাই বহি আছিলোঁ।
খবৰ- খাতি ভালেই।
উম', ভালেই -ভালই তোৰ?
ভালেই বাৰু।
ভাত -খালি নে নাই?
উম', খালোঁ- খালোঁ তই
মই খোৱা নাই আমাৰ বনাইহে আছে আমাৰ মানে আজি ৰাতিপুৱা সাজটো খোৱা দেৰি হয় যে কি হেদি খালি?
ভাত, আলু, ভাজি, দালি পাপৰ তেনেকেই।
হয় ৰিজাল্ট দিলে?
আমাৰ ৰিজাল্ট দিলে কিন্তু মোৰ ৰিজাল্ট আনিব নোৱাৰিলো মই তেজপুৰত থাকিলোঁ কালি।
উম', কেনেকুৱা হ'ল?
উম', নাপালোৱে ৰিজাল্ট।
তুমি পোৱা নাই, তাত কোনে কৰিলে?
মই সোমবাৰে, সোমবাৰেহে যাম, আমাৰ আৰ্টছৰ আধাখিনিয়ে লোৱা নাই, মই জালে, জালে ফোন কৰিছোঁ, সিহঁতে লোৱাই নাই।
এনে, ফাৰ্ষ্টত কোন।
নাজানোঁ নহয় এতিয়া, কাইলৈ গ'লেহে গম পাম স্কুল।
ইমান চোকা, চোকা পোৱালী আছেনে গমেই নাপাওঁ, এনেই মানে গেছ কৰি পেলাই।
গেছ কৰি পেলাই গম পালেতো, এই ক্ৰিষ্টিনা হ'ব পাৰে।
এনে কিন্তু, নাজানো দেই, এইবাৰ কি কোন হ'ব।
উম, পোৱালি বোলে, এইবাৰ বোলে, ইলেভেনত কম হয়।
ইলেভেনত বেছি দুটা চেকচন, থৰূহ কৰিবলগীয়া হৈছে।
কিহৰ, আৰ্টছৰ?
আৰ্টছৰ নেকি অ'।
বা। কিন্তু সিদিনাখনত, ফ্ৰেছাছত দেখোন, পোৱালিয়ে নাছিলো দেখুন।
ফ্ৰেছাৰ্ছত পোৱালি অ', ফ্ৰেছাৰ্ছত পোৱালি নাহিলে চাগে, কিন্তু এতিয়াটো চাইন্স টো এনেও দুটা, আৰ্টচৰ দুটা কৰিছে নেকি দেই, সেই মানে সেইদিনাখন তোৰ আমি যাওঁতে দুটাফালে পঢ়াই আছে, এই মানে তহঁতৰ যোন, আগৰ যোনটো আৰ্টছৰ আছিলে
উম।
সেইটো, আৰু আগৰ যে যোনটো এই নাইন বিলাক আছিলে নহয়, নাইনখিনি তললৈ লৈ আহিলে।
উম।
তললৈ লৈ আহি পেলাই, ওপৰত সেই দুটা, মানে ইলেভেনৰ দুফাল দুটা জেগাত বহাইছে। আধা তাত, আধা তাত, সেইকাৰণে, মই কৈছোঁ দুটা চেকচন কৰিলে বুলি।
উম, জানোঁ গমেই পোৱা নাই নহয়, স্কুলখনৰ কথা আগৰ।
উম, একো মইয়ো ভালকে ইমান গম পোৱা নাই কিন্তু, মই, মই যোৱাই নাই এই সপ্তাহটো স্কুল। কৰা পিছত এই।
উম, এনেও ফাংচন-চাংচন হ'লে কবি, তেতিয়া যাব লাগিব।
অ', কাইলে যাম, কাইলেৰ পৰা যাম আৰু।
ক'ত আছ এতিয়া?
মই এতিয়া ঘৰতে আছো। মই, আমি কালি আহিছো হে তেজপুৰৰ পৰা।
কি তেজপুৰ কিবা কামলৈ গৈছিলি।
এই জেঠু বেমাৰটোৰ, হস্পিটেলত আছে। তালৈকে গৈছিলো। গৈয়ে আকৌ, মই হস্পিতেলতে থাকিলো, গোটেই ৰাতি দাল সিদিনাখন। নাহিলোঁ, তাৰপিছত কালি আহিছো ঘৰলে।
অ'।
উম।
বাকী এইটো কি কয়, ইয়াত যে থ্ৰিপ ষ্ট'ৰ এখন খুলিছে যে, গলীয়া ফালে নেকি।
উম।
তালে যোৱা নাই?
নাই যোৱা নাই, তই গৈছ?
নাই মই যোৱা নাই, মই যাম বুলি ভাবি আছো, মই ভাবিছোঁ তোক সেইকাৰণে, ভাবি আছোঁ কি ফোন কৰো। তোকটো এতে এটা ফোন কৰিলো আৰু মই যদি তোক ফোন চোন কৰো যাব পাৰি তেতিয়া একেলেগে।
অ, পাৰি একেলগে তেতিয়া কাইলে মানলৈকে যাম বৌ। মই এক স্কুল-স্কুলৰ পিছতে তহঁতৰ ঘৰলে গুচি যাম। অ, গৈ পেলাই দুইজনী যাম আৰু তোৰ কোনোবা লগৰ আছে যদি কবি?
উম, সুধি চাব লাগিব আৰু এহাজাৰ টকা মানে হাতত লৈ ল'ব লাগিব। মানে এইটো গলিয়তে আছে নে কুমলীয়াতে আছে মই বস্তুটো মানে এতিয়া তাকে মানে ভালকে ধৰিব পৰা নাই ত' মানে দেখিহে আছিলো ভিডিঅত। মানে ইনষ্টাগ্ৰামত দি আছিলে যে।
উম,
ধুনীয়া, ধুনীয়া অ, কাপোৰ আছে ল'ৰাৰে হওক, ছোৱালীৰে হওক মানে কাপোৰ চেনডেল তেন্দেল ধুনীয়া ধুনীয়া আহিছে।
অ, নেকি অ, চব কব লাগিব তেতিয়াহলে দেই মও ভালকে নাজানো ন' মইটোতো নাজানোৱে তই এতিয়া কওঁতেহে মই গম পাইছো।
মই দেখি আছিলোঁ বহুত দিনৰ পৰা দেখি আছিলোঁ।
উম, যাব লাগিব তেতিয়াহ'লে কাইলৈকে যাওঁ নেকি বৌ ওলা?
অ, তই মোক ফোন কৰিবি মইতো এনেওহতো এনেহে আছোঁ ঘৰত।
অ, মই স্কুলৰ পা ডাইৰেক্ট তহঁতৰ ঘৰলৈকে গুচি যাম।
অ, আহিবি।
অ', তাৰছত দুইদিন একেলগে যাব পাৰিম আকৌ ক'তবা যদি তোৰ লগৰ খিনি যাই যাব পাৰিব।
উম ল, সুধিব লাগিব ৰ' কাবাক- কাবাক যাব নেকি?
ত' মইতোতো মোৰ লগৰ এজনীও নিনো সিহঁতে পাৰিলে মোৰ পৰাহেও লুটিব।
ভগৱান কিয় হে এইবোৰ এনে
এইখন তেনেকুৱাই আমাৰ কেইজনী তেনেকুৱাই। মই নিনো সিহতকে তোৰ কোনোবা লগাই আছে যদি কবি? দুজনীয়ে ধুনিয়াকে যাম ফুৰিম তাৰছত খাম।
উম, কৈ চাব লাগিব ৰ'। কে কৰি কিনওটো আমি বাহিৰতে খাব পাৰিম। বাহিৰতে খাব পাৰিম বোলো ক'ত খাবি খালে?
খালে কতপে ৰাইছ তৃপ্তি কি উম, তৃপ্তি পেৰাডাইজ তৃপ্তি খন আৰু ধুনীয়া কিন্তুে দেই মই এখন বাৰ্থ
তৃপ্তিখন -তৃপ্তিখনৰ পৰা মইতো কিবাকিবি অৰ্ডাৰ কৰি থাকোঁ কিন্তু ক'ত আছে নাজানো অ'।
এ তোৰ হেৰিখন যে এ উম তহতৰ ঘৰলৈ স্কুলখন কি আছিলে? আদৰ্শ - আদৰ্শ পা আৰু অকমান আগলৈ গ'লেই পায়।
ফ্ৰণ্টতে?
অ', অ',
অ',
আদৰ্শৰ ফ্ৰণ্টতটো হেৰি আছে এইখন
এঠেনিক।
এথেনিক আছে এথেনিক বিশস্ৰ সেইখন নহয় তাৰ পা আৰু অকমান আগলে
গমে আমাৰ ৰাস্তাৰ সন্মুখে-সন্মুখে।
উম,
উম, গম পাইছো মই চে ইমানতে যে ওচৰত থাকোতে বচ টোতো ধৰিব পাইছিলোঁ যে।
উম পেৰেদাইছৰ খানা কিন্তু টেষ্টি আহে দেই।
অঁ আৰু সেইটো শুনচোন এই এইটো যে তৃপ্তি যে এইটো হা তৃপ্তি যত কি মানে হোটেলে নে কি এতিয়া ধৰিব নোৱাৰা তোমাৰ বন্ধন নিচিনাকে থাকে যে কিয় এইখন?
নহয় এইটো পিছফালেহে ৰাস্তা আছে।
হাত তেনেকে বনাইছে কিয় মানে উলটাকে পগলা নিচিনাকে সিহঁতে।
এ' এ' বনাইছে তেনেকুৱা এতিয়া কি কৰিবি আৰু।
ধৰিবই নে কেতিয়া খোলা থাকে বন্ধ থাকে মানুহে ধৰিবই নোৱাৰে।
উম উম সেইটো হয় বাৰু।
তেনেকে বনাই নেকি আৰু কোৱাচোন।
উম কিন্তু ওপৰৰতো ভাল লাগে তোৰ হেৰি যে খোলা আছে জেগাটো।
উম তই দেখোন ইয়াত দেখোন আমাক সোমাই যাব পাৰ, তেতিয়া মানে আহিছ ওচৰত ইমান ওচৰত আছে যেতিও সোমাই যাব পৰা নাই।
এ' মই বাৰ্থডে পাৰ্টি এটাত গৈছিলো অ। তাকো মই মেম এ মেম গৈছিলে মই গৈছিলোঁ আৰু লগৰ দুজনীমান গৈছিলে। বাৰ্থডে' পাৰ্টিটো গ'লোঁ বাৰ্থডে হেৰি কৰি মেলি আকৌ গুচিয়ে আহিলোঁ।
তই সোমাই যাব পাৰিলি হয়।
অ' পাৰিলো হেঁতেন বাৰু।
আজিকালি কি মোবাইল লৈ যাবলে দিয়া নেকি?
ক'ত?
স্কুললে।
নাই নিদিয়ে মইহে লৈ যাওঁ।
আৰু কোনোবাই কোনোবাই লৈ যায় বুলি যা মানে শুনিছো আৰু, কত থ তহঁতে?
উ' হেৰিত থাকে এই কি বুলি কয় আমাৰ ড্ৰাইভাৰ হাতত দি থৈ দিওঁ। স্কুলৰ ভিতৰত নথও, অঁ বাছত দি থৈ দিওঁ, ড্ৰাইভাৰৰ হাতত দিওঁ নহয় বা তোৰ হেৰি হাতত দিও এই কি বুলি কয় এই বাছ তলৰ দোকানখন দিও তাত দিওঁ।
উম এইটো আৰু এইটো কি কয় আহ তই কিনিলি নে নাই ফোন?
নাই তই মই পিছত কিনিম।
কাৰ মোবাইল চলাই আছ?
এইটো মাদাৰ।
মাদাৰে কি চলাই তেনেহলে?
নহ'লে।
সচা নে?
ওহোঁ ফাদাৰৰ টো। তেনেকেই থাকে আৰু ইমান তেনেকুৱা ইমান হেৰি নহয় আমাৰ মা।
এতিয়া মানে ইয়ালে আহিলে যে এতিয়া আমাৰ এনেই ইয়াত থকা হল তাই লাগিলে হয় চাগে অকলে অকলে যে।
কি কৈছা?
ইয়াত থাকা হলে বোলে লাগিলে হয় চাগে ইয়াত অকলে অকলে হৈ যায় যে দিনটো। আৰু তাত তেতিয়া মানে লগ পাই মানুহ।
অ', এ ইয়াত ন ইয়াত তেনেকে একোৱে নালাগে।
সেইটো কাৰণে লগ পাই থাকে চাগে, ইয়াত অকলে হব। তেতিয়া লাগে আৰু অকলশৰীয়া মানুহ যে।
উম উম, ভাইটিৰ খবৰ ভাল?
ভালেই তো বহুত উৎপতীয়া হৈছে অঁ' বহুত উৎপতীয়া বুলি কৈছো।
আমাৰ এটা ইমান উৎপতীয়া অ'। খালি মাৰি থাকিব। ইমান মাৰি থাকে সেইদিনাখন মই মাক সেইদিনাখন মানে তাক ঘোচা নহয় হেৰিত এই বুলি কয় কাণৰ ওচৰত। হেল্ল' হেল্ল'। হেল্ল'। শুনি আছ? হেল্ল'। হেল্ল'। হেল্ল'। শুনি আছ নে?